হেল্ল'?
অ'!
অ' কি কৰি আছা?
এ, এনেই আছোঁ ৰ'বা অলপ।
এনে আছা? কিয় এনে আছা? কাম চাম নকৰা নেকি একো ঘৰত? আজি দেখোন বন্ধ।
এ, নাই, এনেই পুৱা অলপ খোজ কাঢ়িব গৈছিলোঁ। আহি কিনে এতিয়া অলপ এনে জিৰণি লৈ আছোঁ। মানে, গাটো অলপ ভাল নহয়, সেইকাৰণে
অ'! ক'ত গৈছিলে খোজ কাঢ়িব? অকলে অকলে গ যোৱা নে কাৰোবাৰ লগৰ লগত যোৱা?
এ, এনেই আৰু, ওচৰতে মানুহ এনেকে আৰু অলপ চলপ পুৱা পুৱাই খোজ কঢ়িবলৈ যায়, আৰু শৰীৰটো অলপ মানে, চলাচল কৰিব লাগে ন', সেইকাৰণে আৰু যাওঁ আৰু।
অ'! ঠিকে বাৰু ভাল কথা! এইবিলাক ঘুৰা ফুৰা বা চলা ফিৰা কৰি থাকিব লাগে আমি। বাৰু চলা ফিৰা যে কৰিছা, বেলেগ মানুহো চাগে ৰাতিপুৱা দেখাই বহুত ন'?
এই বহুত দেখোঁ দিয়া। মানে, ধৰি লোৱা বহুত মানুহে দৌ দৌৰিব আহে মানে, যিবিলাক যুৱক আছে সেইবিলাকক, বুঢ়া যিবিলাক বৃদ্ধ লোকসকল আছে, তেওঁলোকক খোজ কাঢ়িব আহে, বা কিছুমানে তোমাৰ ব্যায়াম কৰে, কিছুমানে ধ যোগাসন এইবিলাক কৰে, মানে বহুত দেখিছোঁ দিয়া। আৰু তেওঁলোকক দেখি বাৰু মোৰ এটা মানে মনত আৰু এটা মানে, ভাল আৰু চিন্তা আহিছে আৰু বাট মোৰ এটা ভাল লাগিছে আৰু তেওঁলোকক দেখি যে তেওঁলোকে নিজৰ শৰীৰ যিটো আছে শৰীৰৰ প্ৰতি মানে শৰীৰটো সুস্থ ৰখাৰ প্ৰতি তেওঁলোক আগ্ৰহী হৈছে। মানে, তেওঁলোকে নিজৰ কথা ভাবিব লৈছে, নিজৰ শৰীৰৰ কথা ভাবিব লৈছে, আৰু নিজৰ স্বাস্থ্য ভালে থাকিলে মানে তেওঁলোক ভালে থাকিব, ত' সেইটো বুজি পোৱাই মোৰ ভাল লাগিছে আৰু দেখি সকলোকে, বৃদ্ধই হওক, তোমাৰ যুৱকেই হওক, মানে ডেকা হওক, মানে বুঢ়া হওক, সেইটোৱে দিয়াচোন আৰু স্বাস্থ্য আচ থাকিলে তোমাৰ সম্পদ আৰু তোমাৰ স্বাস্থ্য ভালে থাকিলে, তোমাৰ মানুহটো ভালে থাকিব পাৰিবা। কাম বিলাক ভাল হৈ থাকিব তোমাৰ, কাম বিলাকো ভালকে কৰিব পাৰিবা। সেয়ে দিয়া মানে, স্বাস্থ্য এই আচল যিটো সম্পদ বুলি কৈ ন'। সেইটো সঁচা কথা দিয়া।
এ, একেবাৰে ঠিক কথা কৈছা দিয়া তুমি, মানে কি হয়, আজি যিটো ব্যস্ত জীৱন আৰু সকলোৰে, ত মানুহে মানে কেৱল এই যিটো ধন উপাৰ্জন কৰাৰ ক্ষেত্ৰত, তাৰ পিছতে দৌৰি থাকে, নিজৰ স্বাস্থ্যৰ কথাটো পাহৰিয়ে যায় কবলৈ গ'লে। কিন্তু, তোমাৰ যেতিয়া শৰীৰটো অসুস্থ হৈ পৰে বা শৰীৰত বেমাৰ ৰাগ দিয়ে বা বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হব লগীয়া হয়, তেতিয়া বুজা যায় যে তোমাৰ ধৰা, যিটো পইচা বা ধন, তাতকে স্বাস্থ্যৰ মূল্য বহুত বেছি। আৰু মোৰ মতে তোমাৰ, যিটো আমি সুস্থ থাকিবৰ কাৰণে, বহুত ডাঙৰ কাম কৰিব নালাগেতো। ধৰা যদি আমি নিয়মীয়াকৈ ব্যায়াম কৰোঁ বা তোমাৰ বিভিন্ন ধৰণৰ যোগাৰ যোগা কৰোঁ, ধৰা বিভিন্ন ধৰণৰ আসন কৰো বা সময়মতে শোৱা হওঁক, আজিকালিতো দেখিবাই তুমি ৰাতি বহুত দেৰিলৈ মানুহে ফোন চায়, ত' সেইবোৰ নকৰি যদি সময়মতে শোৱা হওক, কমেও সাত আঠ ঘণ্টা ভালদৰে শুৱা হওক, তেনেহ'লে তোমাৰ স্বাস্থ্য ভালে থাকিব, লগতে যিবিলাক পুষ্টিকৰ খাদ্য খোৱা বস্তু উম আৰু যিবিলাক পৰ্যাপ্ত পানী, সেইটো খোৱাটো যদি আমি কৰিব পাৰোঁ নিয়মীয়াকৈ, তেনেহ'লে আমি ৰোগৰ পৰা আঁতৰি থাকিব পাৰোঁ, লগতে তোমাৰ ধৰা শৰীৰটো সুস্থ হৈ থাকে এই ক্ষেত্ৰত কবলৈ গ'লে, আৰু আজিকালিটো তুমি জানাই আজিকালি যি যিবিলাক নতুন, নতুন প্ৰজন্মৰ ব্যক্তি বা নতুন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, তেওঁলোকেতো ফাষ্ট ফুড বা যিবিলাক অনিয়মীয়া জীৱনশৈলী বুলি কওঁ, সেইবোৰৰ লগতে সময় কটাই আৰু ক'বলৈ গ'লে, আজিকালি ল'ৰা ছোৱালীবোৰে জিম কৰে। কিন্তু, কাক দেখুৱাবলৈ, মানুহক দেখুৱাবলৈ, তেওঁলোকে নিজৰ স্বাস্থ্যৰ বাবে নকৰেটো, তেওঁলোকে ভাবে যে, অলপ মানুহক দেখাবলৈ নিজৰ বডি বনাওঁ বা জিম কৰোঁ, সেনেকুৱা ধৰণৰ, কিন্তু সেই জিম কৰাৰ ফলত যে নিজৰ তোমাৰ শৰীৰ টোৱে ভাল হ'ব বা নিজে সুস্থ থাকিব, সেইবোৰ কথা ভাবা নাযায় আৰু বিশেষকে কবলৈ গ'লে, ত' এনেকুৱা ধৰণৰ সৰু সৰু পদক্ষেপ ল'লে নিজৰ সৰুৰ শৰীৰটো আমি সুস্থ কৰি ৰাখিব পাৰোঁ। কিন্তু, মানুহে সেইটো নাভাবে আৰু ক'বলৈ গ'লে সেই বিষয়তে একো নাভাবে।
হয় দিয়া। একেবাৰে ঠিক কথা কৈছা দিয়া। মানে, যিটো আমাৰ স্বাস্থ্য, সেই স্বাস্থ্যৰ কথা মানে কিছুমানে নাভাবেই আৰু, কিছুমানে এতিয়া ভাবিব লৈছেটো সেইটোতো ভালে কথা বাৰু, আৰু তুমি ক'লাই যে আজিকালি মানে যিবিলাক আ ল'ৰা ছোৱালী হওক বা তোমাৰ ডেকা গাভৰু হওক, সেইবিলাকে মানে দেখাবলৈ বেলেগক দেখাবলৈ জিম কৰিবলৈ যায়। সেইটো সঁচা কথা আৰু তেওঁলোকে আৰু এটা বেয়া কাম কৰে। তেওঁলোকে ইষ্টেৰইড বুলি যে, এটা বস্তু আছে, কিছুমানে সেইটো লৈ মানে ভাল বডি হ'বলৈ আৰু মানে, খুব সোনকালে বডি হ'বলৈ, আৰু তুমি জানে যিটো আমাৰ যিটো যিটো নেচাৰেলি যি টো আমাৰ সা শৰীৰ হ'ব, আমি জিম কৰিলে বা তোমাৰ এইবিলাক কৰিলে, ত' ইমান ডাঙৰ নহ'ব ন' বা ত' ইমানতটো তোমাৰ যিটো ভাল লগা হ'ব সেইটোতো নহয় ন'। ত' সেইকাৰণে, বহুত যিবিলাক যুৱক আছে ডেকাসকলে মানে, এই কামটো কৰে মানে, সেইটো কাম মানে ভাল নহয় আৰু। সেইটো কৰিব নালাগে, আৰু তুমি ক'লাই যিটো অ'! ফাষ্টফুড, ফাষ্টফুডৰ যিটো খোৱা, খোৱা সেইটো ফাষ্টফুড খোৱা বা তোমাৰ যিবিলাক টোপনিত খতি ৰাতিলৈ থকা তো এইবিলাক বহুত আছে দিয়া আৰু, আৰু তোমাৰ মোৰ আইতাও মানে আগতে কৈছিল আৰু ধৰি লোৱা এই যিটো সৰল আহাৰ হয়। মানে, সুষম আহাৰ আৰু ক'বলৈ গলে, আৰু তোমাৰ যিটো নিয়মীয়া আ' জীৱন সেই জীৱনে মানে যিটো স্বাস্থ্য সেই স্বাস্থ্য আমাৰ মূল চাবি আৰু ক'বলৈ গ'লে, আৰু তুমি যেতিয়া আগতে সেই কথাবোৰ যেতিয়া গভীৰভাৱে বুজা নাছিলে আৰু আগৰ সময়ত, এ, সৰু আছিলে আৰু। সেইটো বুজা নাছিলোঁ। কিন্তু, এতিয়া আৰু লাহে লাহে বুজিব লৈছোঁ আৰু, কিমান যে গুৰুত্বপূৰ্ণ আমাৰ কাৰণে আমাৰ নিজ স্বাস্থ্যটো, যেতিয়া আমাৰ স্বাস্থ্যটো ভাল থাকিব তেতিয়া আমাৰ যিটো মানসিক চাপ বা মানসিক যিটো সমস্যা সেই মানসিক সমস্যাটো বহুত ভালে থাকে দিয়াচোন, তুমি তুমি অনুভৱ কৰিবা যে আজিকালি আমাৰ কিমান মানসিক চাপ হয় আৰু, কিমান মা, নে আমাৰ ওপৰত এটা যিটো প্ৰভাৱ সেই বা তোমাৰ যিটো প্ৰেছাৰ বুলি কয় ন, সেই প্ৰেছাৰ বহুত পৰে আজিকালি, পঢ়াৰে হওক তোমাৰ যিটো কামৰে হওক বা অন্য কিবা বস্তুৰে হওক, ত' যি স্বাস্থ্য ভালে থাকিলে তেতিয়া আমি যিটো আমাৰ অ'! শক্তি শক্তিটো বজাই ৰাখিব পাৰিম। যিটো মানসিক চাপ তাৰ লগত আমি যুঁজিব পাৰিম, যদি আমাৰ ধৰি লোৱা স্বাস্থ্যটোে ভালে নাথাকে, আমি এদিন দুৰ্বল দুৰ্বল অনুভৱ কৰোঁ, তেতিয়া জানো, আমাৰ শৰীৰটো ভালে থাকিব, নাথাকে ন'। ত' সেয়ে দিয়া আৰু তোমাৰ এই স্বাস্থ্য যি যে এই শৰীৰৰ যিটো স্বাস্থ্য, এই শৰীৰৰ স্বাস্থ্যটো যথেষ্ট নহয় ন', যিটো মই ক'লোৱৱেই তোমাক মানসিক যিটো স্বাস্থ্য সেইটো আমি সমানে গুৰুত্ব দিব লাগিব, ধৰি লোৱা আমাৰ চিন্তা যিবিলাক আছে বা তোমাৰ যিবিলাক অত্যাধিক যিবিলাক মানসিক চাপ, সেইবিলাকতো আমাৰ অসুস্থ কৰিব ক কৰিব ন'? সেইবিলাক আমি চাব লাগিব, আমি স্বাস্থ্যৰ লগতে আমি মানসিক যিটো সমস্যা আছে, মানসিক সমস্যা ওপৰত ধ্যান দিব লাগিব আৰু আজিকালি আৰু মই মানে লক্ষ্য কৰোঁ আৰু তোমাৰ ধৰি লোৱা এই যিসকল নিয়মিতভাৱে ব্যায়াম কৰে আৰু মানে, তেওঁলোকে সদায় ব্যায়াম কৰে বা তেওঁলোকে সদায় মানে দৌৰিবলৈ খোজকাঢ়িবলৈ যায়, তেওঁলোক মানে মানে সক্ৰিয় হৈ থাকে, বা তেওঁলোক শক্তিালী মানে আৰু তেওঁলোক মানে দুৰ্বল কেতিয়া হৈ নাযায় আৰু, আ' বা তেওঁলোকৰ যিটো মনৰ আত্মবিশ্বাস, সেই আত্মবিশ্বাস থাকে আৰু, মানে তেওঁলোকে কৰিব পাৰিব আৰু, চব কাম কৰিব পাৰিব সেনেকুৱা আৰু। মানে যিটো, তেওঁলোকে দিনটো আৰম্ভ কৰে ন', সেই দিনটো আৰম্ভ কৰা তাৰ মানে, যিটো উৎসাহ সেই উৎসাহেৰে কৰে, যে আমি যেনেকুৱা ৰাতিটো দেৰিলৈ থাকোঁ, দিনটো মানে লেহেমীয়া সেহেমীয়াকৈ উঠো, উঠি উঠি কিনে আৰু আমি সেই বিচনতে থাকোঁ, সে কোৱা নহয় আৰু কিছুমান মানুহ, মই সেইটো লক্ষ্য কৰিছোঁ দিয়া। মানে বহুতে মানে, ভাল হ'বলৈ নিজৰ যিটো স্বাস্থ্য সেই ভাল কৰিবলৈ বহুতে প্ৰচেষ্টা চলাই আছে আৰু এইটো ভাল দিয়া, এইটো এতিয়াৰ পৰা আমি গুৰুত্ব দিব লাগে। অ'! আৰু যাতে আৰু যিটো আমাৰ নতুন প্ৰজন্ম সেই নতুন প্ৰজন্ম যাতে স্বাস্থ্যৰ ওপৰত বহুত ধ্যান দিয়ে আৰু। তেতিয়া যিটো আমাৰ আগৰ প্ৰজন্ম আছে, সেই আগৰ প্ৰজন্ম আৰু ভাল হ'ব আৰু এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব। স্বাস্থ্যৰ প্ৰতি যিটো আমাৰ অ'! যিটো গুৰুত্ব বা যিটো সচেতন সচেতন হব লাগে, সেই সচেতনতটো আৰু যাতে বৃদ্ধি হয়।
হয় দিয়া। মানে, ঠিক কৈছা ৰে, এইবিলাক কথা কিমান গুৰুত্বপূৰ্ণ, মানে আৰু তাৰ লগতে মই ভাবো, আমি যিটো পৰিষ্কাৰ পৰিছন্নতা ন, সেইটো আমি বজাই ৰাখা বজাই ৰখাটো মানে অত্যন্ত প্ৰয়োজনীয়। সময়মতে যদি আমি স্বাস্থ্য পৰীক্ষা কৰোঁ বা চিকিৎসকৰ পৰামৰ হলেও তেওঁৰ সুস্থ জীৱনৰ এটা মাপকাঠি বুলি ক'ব পাৰে সেইটো এটা আৰু বহু মানুহে কি কৰে আজিকালি সময়ত যেতিয়ালৈকে তেওঁলোকে অসুস্থ হৈ নপৰে বা তেওঁলোকে বেমাৰ দেখা নিদিয়ে। তেওঁলোকৰ গাত তেনেহলে তেওঁলোকে ভাবে যে তেওঁলোকে সুস্থ। ত আছে তেওঁলোকে স্বাস্থ্যৰ যত্ন নলয় বা তেওঁলোকে শিক্ষক বা উ শিক্ষকৰ নহয় চিকিৎসকৰ পৰামৰ্শ নলয়, ত' সেই ক্ষেত্ৰত মানে বহুত সমস্যা হয়। কাৰণ যিবিলাকে সুস্থ থকা অৱস্থাতে স্বাস্থ্যৰ যত্ন লয় ন তেওঁলোকে আচল বুদ্ধিবান লোক বুলি। তুমি কব পাৰা আৰু হয় তোমাৰ ৰোগ হোৱাৰ পিছতো চিকিৎসাত তোমাৰ বহুত ধন খৰচ কৰা হয় ন' আজিকালি কিন্তু তোমাৰ আৰু বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰাইতো লাভ নাই না একো যদি তুমি বেমাৰ হোৱাৰ আগতে তোমাৰ শৰীৰটো এবাৰ চৰ্চা কৰাই লৈছা সেই চিকিৎসকৰ লগত বা দেখাই লৈছা বা পৰীক্ষা কৰিছা তেতিয়া তুমি সেই যিটো বেমাৰৰ বাবে তুমি অপেক্ষা কৰি আছা হয়তো সেই বেমাৰটো তোমাৰ নহ'লে হয় ইয়াত মানে তোমাৰ কি হয় যদি তোমাৰ এ আগতে ধৰা আগতীয়াকৈ পৰামৰ্শ লোৱা হয় তেনে মানে যিবিলাক চিকিৎসক থাকে চিকিৎসক আৰু তোমাৰ যিবিলাক আমি ৰোগী বুলি কওঁ সেই ৰোগীৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠেতো ত কেতিয়াবা জটিল সমস্যা যদি ভুগিব লগগীয়া হয় হঠাৎ তেনেহলে তেতিয়াহ'লে সেই যিজন চিকিৎসকক তুমি ইমান দিনে চিনাকি হৈছে তেওঁৰ পৰামৰ্শ ল'ব পাৰা ঘৰত থাকিয়ে ত এনেকুৱা ধৰণৰ এটা সুবিধাও আহি পৰে বা হঠাৎ কিবা সমস্যা হলে চিকিৎসকজনে সহায়ো আগবঢ়াব পাৰে তোমাক বিভিন্ন চিনাকিৰ জৰিয়তে আৰু আহ সুস্থ শৰীৰৰ কথা যিহেতু কৈছো ইয়াতে মানে মই এটা ডাঙৰ ভূমিকা বুলি ভাবো আমাৰ যিটো টোপনি টোপনিটো মানে মইতো আগতে উল্লেখ কৰিলো দিয়া কি মানে মানুহে আজিকালি শুব নোখোজে ভালকে টোপনি নামাৰে ৰাতি মই কৈছো যে তোমাৰ আঠ বা সাত ঘন্টাটো ডেইলি শুব লাগে কিন্তু এনেকুৱা নহয় যে তুমি ৰাতি তিন বজাত শুইছা, তিন বজাত শুই তুমি ৰাতি দহ বজা, ৰাতিপুৱা দহ বজাত উঠিছা সেনেকুৱা নহয়, তুমি এটা নিয়মিত ভাৱে দহ বা এঘাৰ বজাত শোৱা ৰাতিপুৱা ছয় বা পাঁচ বজাত উঠে সেনেকুৱা যদি এটা তোমাৰ নিয়মীয়া ভাৱে পৰিকল্পনা কৰা তেনেহলে তোমাৰ জীৱনটো সুস্থ হোৱাত একো ধৰণৰ বাধা সৃষ্টি নহয় আৰু ভাবিবলৈ গ'লে আৰু সুস্থ জীৱনটো বৰ্তমান বহুত দৰকাৰী দিয়া যিবিলাকে যি ধৰণৰ বেমাৰ বৰ্তমান সমাজত প্ৰচলিত হৈ আছে ত' বাকী সুস্থ জীৱনৰ বিষয়ে আৰু কবলৈ গলে শেষ নহয় কথা এই বিষয়ে পিছত কেতিয়াবা কথা পাতিম এতিয়ালৈ ৰাখিছো দিয়া
অ' হ'ব দিয়া।